শুনি পাইছা হাঁ হাঁ নাই খোৱা তুমি কি কৰিছা?
উম, হুম
তুমি কি কৰিছা?
মই এ আলহী আহিছে আমাৰ ভিনদেউ ভিনী
আলহি আহিছে নেকি? অ সেইটো নাম্বাৰ যে দিছিলা সেইটো নাম্বাৰ কাৰ?
সেইটো সেইটো মাৰ হয় একে আৰু।
অ সেইটো নাম্বাৰ মানে ইউজ কৰা ন তুমি?
উম অ।
অ পিছলে কল কৰিলে নহ'লে সেইটো নাম্বাৰত কৰিব পাৰিম মই?
অ এয়া উম সেইটো মানে ছিক্স ছেভেন মানে হোৱাটছআপ থকাটো?
অঁ অঁ সেইটো নাম্বাৰ।
অ এইটো এইটো মোৰ এইটো মোৰ হয় সেইটো মোৰ হয়। কম দিয়া পিছত ত কি কোনটো কথা মইয়ে বুজি পোৱা নাই, মইয়ে মইয়ে বুজি পোৱা নাই তুমি কি সুধি আছা, মইনো কি কৈ আছো। কবা আৰু মানে কি আৰু চৰ্দি জ্বৰ। তোমাৰ ন নাই তোমাৰ যে অ বেমাৰ হৈছে সেইটো কাৰণে একো বুজি পোৱা নাই নেকি?
ঠেট তেৰীকা! নহয় নহয় মানে মানে দি পেলাই মই নহয় মোক মই আকৌ কৈছো কি সেইটো নাম্বাৰত কল কৰিম বুলি তুমি আৰু কলা যে ফটককৈ নহয় এইটো নাম্বাৰত কৰা বুলি পেলাই, মই ফতককে কনফিউজ হৈ গলো। যে আকৌ এইটো নাম্বাৰ দেখোন তাই দিছিল, আকৌ এইটো নাম্বাৰ দিছে পটককৈ। হা?
ভাবিছা কি কৈ আছে এইবিলাক।
অ মই সেইটোৱে ভাবিছো বোলে কি কৈ আছা? আকৌ এইটো এইটো নাম্বাৰ আছিল দেখোন নাইন ছিক্স এইটো। আকৌ ছেভেন ডবল জিৰ সেইটো নাম্বাৰ দি আছে।
অ মোৰ লগৰজনী কৰি দিলা নে?
অ লগৰজনীক কৰিলো গৈ, মই বোলো পিছত আকৌ লগৰজনীয়ে কল উঠোৱা নাই আৰু। তাৰপিছত পিছত কৰিম আৰু নহ'লে সন্ধিয়া কৰিম বা কালি কৰিম আৰু।
অ অ কাইলৈ তুমি যদি দিনত যদি সময় পোৱা দিনতে কৰিবা।
দিনৰ টাইমত গৈ মেলি পেলাই তেনেকুৱা মানে বেছিভাগ ইয়াত থকাই নহয়। ৰুমত দিনত আও কলেজ চলেজ থাকে গৈ পেলাই সন্ধিয়া টাইমতহে ফ্ৰী হোৱা হয় ভালকে, সন্ধিয়া টাইমতো নহয় ৰাতিৰ টাইমত এতিয় যেনেকুৱা।
মোক কৈ ল'বা মই মোক কৈ ল'বা, মই তাইক কৈ দিম।
অঁ অঁ ঠিক আছে।
মই তাইক মানে এতিয়া শুলেই শুলেই কিজানি তাই? ইমান জল্দি শুই যায়।
কয় দেখোন বাৰটা মানত শুলে, শুৱে বোলে?
আৰে শুৱে কেতিয়াবা চাগে। ৰাইৰো মানে মোৰ নিচিনা হৈ আছে, এইটো কাৰণে হয়টো শুলে নেকি?
তোমাৰ নিচিনা হৈ আছে মানে?
মোৰ নিচিনা মানে চৰ্দি।
অ চৰ্দি তৰ্দি, এই চৰ্দিটো সবৰে হৈ গৈছে চিজন আহিল দেই এইটো।
উম উম্।
এইটো কাকোকেই দুখী নিদি পেলাই লাভ নাই, যে ইয়াৰ কাৰণে হৈছে বত তৰ কাৰণে হৈছে বা কিবা তেনেকুৱা কাৰণে হৈছে।
এইটো মানে কভিদৰ নিচিনা আৰু।
কভিদৰ নিচিনা নহয় আৰু। ক'ভিডটো গোটেই বেলেগেই, জাতটোৱেই বেলেগ ক'ভিডটো।
কভিডটো যে গ'ল ন'। ভাবিছিলানে, কেতিয়বা এনেকুৱা এখন, এনেকুৱাও হ'ব?
গোটেই বৰবাত কৰি দিলে দেই। কভিডৰ আগতে, পঢ়া-শুনা কৰি আছিলোঁ, দেই।
নহয় কভিডটো মানে, কভিটো থাকোঁতে ভাবিছে আৰু, আৰু নৰ্মেল দেশখন বা কেতিয়াও হ'ব ন'!
অ'! সেইটো ভাবিছিলোঁ! গৈ পেলাই, আমাৰে দেশ বুলি পেলাই ন' গোটেই দুনীয়া বৰবাদ হৈ গৈছিল! দেশ, এইটো দেশৰ সমস্যা নাছিলে গোটেই, দুুনীয়াৰ সমস্যা আছিল।
আমি খাবাই নাই ন' নৰ্মেলি কেতিয়া হ'ব বা! এনেকুৱাতে, আগতে? আগৰ। গুচি গ'ল
আধাটোো পপুলেশ্যনে গুচি গ'ল মানুহ মানুহৰ জনসংখ্যা আধায় কমিয়েই থাকিল।
বাপৰে বা! আমাৰ ইয়াততো বাৰু বহুতে কম ন'? বেলেগত যে কিমান বেছি ন'?
অ'তো! কি? আটাইতকৈ নহয়, ইণ্ডিয়াত ছেকেণ্ড আটাইতকৈ হাইএষ্ট তোমাৰ, চাইনা চাইডে। চাইনা চাইডত পপুলেচন আটাইতকৈ বেছি।
এ, মানুহবিলাকক মানে, কি আৰু জাবৰৰ নিচিনা, জাবৰ নিচিনা পেলাইহে দিছে, হয়নে নহয় কোৱাচোন? সেইটো টাইমত। মানে, কোনো মূল্য নোহোৱা কৰি দিছিলে।
আজিকালিটো বাৰু ঠিকেই থাকে, দুটা বা তিনটা পোৱালি গৈ পেলাই থাকেগৈ। ধৰ, এটা ঘৰৰ গৈ পেলাই। আৰু আগৰ টাইমত গৈ মেলি এইটো-সেইটো কেইটা আছিল! দহ-বাৰ টাতো কম, মিনিমাম।
মিনিমাম-মিনিমাম।
এতিয়া, আমাৰ মামা-চামা হঁতৰ সময়তে গৈ মেলি। কি ক'লা?
অ'! সেয়াই। কেনেকুৱা দিন গৈছে বাপৰে বাপ! ন'?
এতিয়া, মামা-চামা হঁতৰ চেলেৰী সুধিলে-মেলিলে গৈ পেলাই, বা মাহঁতক সুধো বা এইয়া, দেউহঁতক সুধো, ভাই-ককাই কেইটা? আঠটা-দহটা, আঠটা-দহ কমন! মানে, আঠটা কম নাথাকে ভাই।
কমনে! আমাৰ, মাহঁতৰ নটা আছিলে। সেনেকুৱা আৰু নটা-নটা।
আমাৰ মাহঁতৰ বাৰটা, তাৰপিছত আৰু দেউতাহঁতৰ দহটা।
হা! এ, ইমান, আজিকালি কেনেকুৱা? আজিকালি
আজিকালি, চাৰিজন বা তিনিজন। আমাৰ দেউতাহঁতৰো মানে, বাৰজনেই হ'ল হেতেন হা! কিন্তু মানে, কি হ'ল, যিজন দেউতা মানে, দেউতাৰ লগত একেলগ, টুইন এজন জন্ম হৈছিলে। তেওঁ মানে, ঢুকাই থাকিল গৈ, এই জন্ম হওঁতে আগতেতো চ' গৈ পেলাই মালিচ কৰি দিলে। এই, মালিচ- চালিচ কৰি গৈ পেলাই ঢুকাই গ'ল। তাৰপিছত আৰু এজন আছে। তেওঁ মানে, বাঘৰ কিবা চিকাৰ কৰিব গৈছিল, তেওঁলোকৰ চিকাৰী টাইপৰ আছিলে, হা।
উম, হোঁ! হয়। তোমাৰ মানে, তোমাৰ বৰদেউতা হ'ব ন'? অ'! নহয়, নহয়, তোমাৰ কি হ'ব, বৰদেউতা? আচ্ছা, আচ্ছা, উম।
বৰদেউতা, তেওঁৰ মানে, বস্তুটো হ'ল কি! তেওঁ চিকাৰ-টিকাৰ কৰিব গৈছিলে। বিছ বছৰ একৈশ বছৰ বয়সত হা তেতিয়া মানে নিজৰ জেগাৰ ডাঙৰ চিকাৰী আছিলে। তাৰপিছত কোনবা জেগা ফালে বাঘ ওলাইছিলে চিকাই-টিকাৰ কৰিব গৈছিলে তাৰ পিছত বাঘে খালে।
অ বাঘে খাই পেলালে?
উম বাঘে খালে
কি কোৱা হে? বাপ ৰে বাপ মই ভালদৰে শুনাই নাই, মই মানে বিজি হৈ আছো মানে বাঘে খালে?
উম সঁচা এইটো বাঘে খাইছিলে
খাই পেলালে গোটেই? মানুহজন কিমান কষ্ট পায় মৰিছে কিজান। ইমান কিমান কষ্টত ঢুকাইছে ন?
বহুত কষ্ট ঢুকাইছিল এইটো হয়। বহুত আগতে গৈছিলে এই ত কেতিয়া ঊনৈছশ নাইনটিন এইটি ছেভেটি ফাইভৰ ঘটনাই হ'ব এইটো।
এতিতো কিমান যদি ডিপাৰটেণ্ট আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট, হেনড ডিপাৰ্টমেণ্ট, তেন ডিপাৰটেণ তেতিনো কি
এতিয়া বাৰু নাই, হ'লেও এতিয়াও আছে মানে অ যদি
তেতিয়া ইমানো অপডেট নাছি নাছিলে যদি। এতিয়া ধৰা ফৰেষ্ট ডিপৰ্মেন্ত চৰেচ ডিপৰ্মেন্ত এতিয়া আৰু গ গম পাব খবৰ দিব লাগিব হয় নে নাই? আজিকালি কিবা অসুবিধা হ'ল তুমি গগলৰ পৰা নাম্বাৰটো উলালা, নম্বৰটো উলাই পেলাই ফোন কৰিলা আহি যাব তোমাৰ ঘৰত।
আহি গ'ল এতিয়া টেনশচন নাই বাৰু এতিয়া। মোৰ লগৰ এজন আছিলে মৰিগাঁৱৰ মোৰ মানে লগৰ হয় মানে একেলগে পঢ়া আৰু। তাৰ পিছত সি মানে সিহঁতে এ নাই নাই মই নহয় এইটো কোৱা নাই, বেলেগ এটা কব লাইছো। মানে লগৰজনে মানে এই যে পথাৰত খাৰ মানে মানে কি মাঘৰ বিহু বিহুৰ সময়ত যে খানা খাই যে ইয়াতে খানা খাইছিল আৰু মানে মাংস বনাই আছিল, বাঘ মানে ৰুম এটাৰ ভিতৰত মাংস বনাই আছে বাঘ আহি বোলে বা মানে দৰ্মুখতে থিও হৈছেহি। তাৰপিছতে মানে জংঘলত নহয় আৰু পথাৰত খানা খাই আছিলে। ভাত মাংসৰ গোন্ধ পাইছে পাই পেলাই আহিছে বাৰু সেই সিহঁতে মানে জুইৰ কিবা জুই-চুই এনেকে লৈ
সিহঁতে নিমখ-চিমখ দি পাই খাব নাপায় তো বেছেগেইটাই। বাঘ চাগতো
সিহঁতে কৈছে মৰণটো হাত, জীৱনটো হাতত লৈ পেলাই আমি তেনেকে আমি ইমান সাহস দেখাইছো বাঘ পলালো আৰু তাৰ তাৰপিছত আমি কেতিয়াবা তুমি সাহস কৰিছা দিয়া পাৰাখিনি
খাই বৈ মোৰ
খাই বই মানো এনেকে মোৰ ৰাতি কিয় খানা খাব গৈ? ছে ৰাতি খাই ভাল লাগে, ৰাতি বিহুৰ সময়ত ৰাতিয়ে ভাত খাব লাগে ন।
অ ৰাতিয়ে ভাত-চাত খাই পেলাই ভাল লাগে তাৰমানে দিনৰ টাইমত খাই বৈ পিনে কিনো ভাল লাগিব তাৰ।
যিমান ঠাণ্ডা হ'লেও ৰাতিয়ে ভাল লাগে হয়নে? ঠাণ্ডা
ৰাতি টাইমত গৈ পেলাই খাই বৈ বৰ শান্তি এটা থাকে।
উম ভাল লাগে ৰাতি ৰাতিটয়ে ভাল লাগে দ ইমান এটা আমেষ নাই বাৰু।
দিনৰ টাইমত একো একেই ভাল নালাগে দিনৰ টাইমত তোমাৰ যিয়ে কৰা নকৰা বৰহে লাগে মোৰ দিনৰ টাইমত চুন টোপন টোপনি হে লাগি থাকে।
অ মোৰো সেই আছে কম ধণ্ডিশনে হয়। দিনত মানে গাটো বেয়া লাগি থাকেচোন ৰাতিহে গাটো বেছি ভাল লাগে। অ। হয়নেে নহ'বাচোন তোমাক নাজান দেই মোৰতো কৈছো মই।
অ দিনৰ টাইমত ক ক চুস্তি চুস্তি লাগি থাকে। ৰাতি টাইমত থ কিবা এক্টিটা আহে অ। ৰাতি টাইমতেবা ফিল এটা আহে দিন বহুত আলচি লাগে।
উম।
দিনৰ টাইপত মানে কেনেকুৱা পাৰ হ'ব হওক দমটো তেনেকুৱা টাইপৰ হৈ লাগিছে। আমাৰ বুলি নহয় সবৰে এয়া হয় চবৰে।
উম মইত বাৰটাামান বজাত এনেকুৱা টোপনি লাগে নহয়। শুবলে মন যায় শুই থাকো বাৰু মই। মাৰ পৰাও কিমান শুই থাকক আৰু হৈ থাকিল ত আে বেয়া বেছি হ'লে বেয়া হ নাই।
আমাৰ খোনে মেলে গৈ পেলাই আৰু ক্লা চ্লা নাপাম আকৌ গৈ পেলাই ইচ লাফা কৰিম। তাতকৈ ভাল টোপনি চপনি ফৰ্তি কৰি পেলাই ক্লাছ ভাল।
সেয়া আৰু ফ্ৰী হলেহে হ'ব আৰু ভালকে ভালকৈ পাৰিবা আৰু।
কৰিব তোমাক এইটো নম্বাৰতে কল কৰিব পাৰিম নে?
কেতিয়া এতিয়া এতি ন কাইলে? মই কৰিম নে কিি ন মই নক মোক কৰিব নিদিয়া নাইকি? মোক কৰিব নিদিয়া নেকি?
অ মানে তুমি কৰাৰ পিছত গৈ পেলাই সেইটো কৈছো।
ময়ো কৰিম ময়ো কৰিম তুমিও কৰিবা এনেকেহে হ'ব।
সেইটোতো কৈছো গৈম বোে মানে তুমি কৰা পিছত গৈ তাৰছত ন নাই নাই নুখো নুখো তুমি কৰিলোৱাবা তাৰ পিছত গৈ পেলাই মই আকৌ কৰিম।
স তোমই খোৱা। কেইটামান বজা মানে টাইম। উম বাপৰে বছে বহুত কম।
তুমি কেইটাত শুৱা?
মই হাইছ তিনিটা।
তিনিটা মই পাঁচটাত খোৱা পৰ্যন্ত হেভিত আছে ৰাতি নুশুই পেলাই পৰ্যন্ত হেভিিত আছে। ৰাতি চিনেমা চাই পেলাই আকৌ নিকচনা সহাত গৈ চুবৈ। কিন্তু বা টাইমৰ ওপৰত ডিপেড কৰে ঘৰত গলে নহয় ঘ মায়ে খাই পেলাব এইটো ধৰ কি? এ দেও শনিবাৰৰ দিনাখন গৈ পেলাই দেওবাৰে কালি ক্লাছ চ্লাছ নাইকিয়া গ প মোৰ পুৰা ফ্ৰী। সেইদিনাখন নকৰি তেনেক একোৰ কৰা হয় আৰু।
অ অ সেইটো হয়ল আৰুাৰ মই সেনেকয়ে বাৰু।
সেইদিনাখন তেতিয়া পুৰা আুনি চাকি থকা থাই গছিলে হেইদিনাখন নি অসুবিধা।
অ মই শনিবাৰে এনেকে কৰো। মানাই আছে তাতে এনেকুৱা কৰি পেলাই মই ধৰা চানডে টো টিউচন নাহে ন। অজি বিন্দাছ। থাকো আৰু শুই থাকো মানে দিনটো নটা দছটা মানত উঠো আৰু।
টিউশন চিউচন নাথাকিলে শান্তি যায় কিন্তু তোমাৰ টিউশন এক্টিং কৰা গৈ পেলাই কিছুমান বস্তু ভাল তোমাৰ এই কমচে কম নিজৰ হাত খৰচটোতো আহি যায় ন
হয় সেইটো হয় বাৰু এইটোয়ে মানে উম বেলেগৰ ওচৰত মানে মাৰ ওচৰত হাত পাতিব নালাগে সেইটোয়ে আৰু হয় নে ন
অ ত নহলেতো নিজে নিজৰ হাত খৰছ নহিলে মানে গৈ পেলাই তোমাৰ বৰ অশান্তিহে লাগি থাকে গৈ পেলাই আৰু ল'ৰা মানুহৰ বাৰু চলি যোয় ছোৱালী মানুহ এজনীতো হাত খৰচ কিবা এটা লাগে
লাগে লাগে কিমান বস্তু লাগে জানানে দোকান এখন ষ্টেচনাৰী দোকানত যাবা তুমি নালাগা বস্তু নাথাকেই চবেই লাগে তোমাৰ এনেকোৱায়ে হয়
উ ফেচৱাচ চিচোৱাচ ফেচৱাচ ক্ৰীম কিমান দহ লিটাৰ ক্ৰীম
উম হেয়াই আৰু বহুত দামো হয়
ছোৱালী মানুহৰতো খৰচ চৰচ বেছিহে গৈ বোলে বহুত বেছি
এয়া এতিয়া ধৰা গৰমৰ দিনত বহুত বস্তু লাগে দেই
অ ত লৰা মানুহৰ বাৰু তেনেকে অলপ হলেও চলি যায়গে সিমান খৰচ চৰচো নহয়গৈ
উ দেটো য়া মোৰ মানে বা যাব ওলাইছে আৰু খালা হলা
অ খানা হল নেকি
খোৱা খানা হ'ল খোৱা অলপ হ'লে আকৌ ময়ে খোৱা
কেতিয়া খাব যোৱা
হেল্ল' কেতিয়া খাব যোৱা
দুটা মান বাজে
এই মোৰ ৰাতিত বেছি খালেও
উমহ